হেল্ল' অ, কি কৰি আছা?
আছোঁ ৰ'বা এনে। তুমি কি কৰিছা?
মইয়ো এনে বহি আছিলো খিৰিকী বাহিৰত চাই আছো অলপ অ, অলপ-অলপকে এনে বৰষুণ দি আছে ন।
উম,
সেইটোয়ে ঠাণ্ডা-ঠাণ্ডা বতাহ আহি আছে ভাল লাগি আছে।
এতিয়াতো ভালে আছে বেছি গৰম দিলেও
অ', অ', সেইটোয়ে এনে চাহ খা
এতিয়া কিবা, চাহ খোৱা নাই ৰবা। অলপ দেৰিকে খাম আৰু, তুমি খালা নে কি?
অ', অ', মইতো এতিয়া খালো জাষ্ট।
অ, কিহেদি খালা?
চাহ খালো আৰু এইটো খালো ৰবা। চাহ আৰু ভুজিয়া খালো মানে চাহ আৰু বিকাজি ভুজিয়া মানে মোৰ বহুত বুট ফেভৰেট এইটো ভালকৈ জানো।
অ', ঠিকেই যিহেতু মানে ভাল লাগে মানে মিঠা আৰু বিকাজী ভুজিয়াতো অলপমান জ্বলা-জ্বলাও লাগে নহয়।
হয়-হয় মানে কিবা মানে চব-চব ভুজিয়াত মানে ইমান অ', অ', চব ভুজিয়া ইমান ভাল নালাগে কিন্তু বিকাজী ভুজিয়া কিবা বেলেগকে ভাল লাগে চাহৰ লগত। চাহ আৰু মুড়ি নহ'লে ভুজিয়াটো যে মিক্স কৰি খুৱাইটো ভাল লাগে।
তেনেকে মই খাই পোৱা নাই ট্ৰাই কৰিম ৰবাচোন, তুমি কৈছা যেতিয়া ভাল লাগে বুলি এবাৰ ট্ৰাই কৰি চাম মইয়ো।
অহ, এনে আৰু ৰাতি কোনে
তুমি?
ৰাম মই এনেতো ক'ব গ'লে এব ফাৰ্ষ্ট ভা-ভাল লাগে কিন্তু ঘৰত খাব নিদিয়েতো বেলেগ কথা কিন্তু বেছিভাগ যদি বাহিৰলৈ যাও ফুচকাটো খামে, কম্পালচাৰী আছে। আৰু এটা ম'ম এইটো খাও। আৰু ঘৰত এ আৰু ঘৰত এনেই মোৰ কিবা খানা ফেভৰেট নাই। যেনেকুৱা এনে ক'ব পাৰা তুমি যেনেকে নৰ্মেল ভাত, দালি আলুৰ ভাজি, পিতিকা হ'ল এনেকুৱা আৰু ভাল লাগে।
সেইটোতো আৰু নৰ্মেল খানা আৰু সেইটোতো মানে খাবই লাগিব। ফাষ্ট ফুড খালেও খাব লাগিব, সেইটো আৰু কাৰণ ভাত নাখালে ত, আমাৰ নচলে ন।
উম, হু ন।
আৰু এনে মানে কি কোম আগতে মানে কি অলপ-অলপ ইণ্টাৰেষ্ট আছিল আজিকালি এনেকুৱা হৈছে ন এনিটাইম পেক তো কেনেকোৱা লাগি থাকে গেষ্ট্ৰিক-গেষ্ট্ৰিক টাইপ। নহ'লে এনেকুৱা হয় যে কেতিয়াবা খাবৰ ইচ্ছা নাযায় ন, সেইটো কাৰণে মানে একো ফেভৰেট নাই আৰু যি পাও আৰু সেইটোকে খাও আৰু।
মানে আজিকালি মানে আগতে সৰুতে মানে আমাক বাহিৰত যাবও দিয়া নাছিলে। এতিয়াতো আমাক বাহিৰত যাব যাব দিয়া আৰু অকলে যাও আমি এতিয়া আৰু বাহিৰত মানে বেছিভাগ অইলী ফুড বিলাকে আমি খাও ন, সেইটো কাৰণে চাগে আমাৰ গেষ্টিকবোৰ বেছি হৈছে আজিকালিৰ দিনত আগতে তো এইবোৰ গেষ্টিক বোলো বস্তুতো নাছিলে।
নাছিলি-নাছিলি। নাছিলে এইটো বাৰু ভালে আছিল কিন্তু আজিকালি মানে হ'ম, এনিটাইম যে এটা বুৰ্বকৰ নিচিনা মই ভাবি আছো কেনেকে ম'ম' খাব পাৰিলে ভাল আছিল।
কিন্তু এতিয়া বানপানী যে বাঢ়ি বাহিৰত যাব
উম, দোকানে বন্ধ
বানপানীতো আৰু-আৰু গাড়ীবোৰো কেনেকে কেঁচু ওলাই মানে, বানপানী নোহোৱা জেগাতো মানে যাব প্ৰব্লেম হয়। এতিয়া পানী আহিব, মানে স্পীডত যদি গাড়ীখন লৈ যায় উ', পানীত আমাৰ গাতে পৰি যাব ন।
অ', অ', সেইটোৱে-সেইটোৱে কৰে। আৰু আমাৰ লখৰা চাইডে কি কৰে ন' যেনেকে দিনত বৰষুণ দিলে ন, তেতিয়াৰ পৰা চব দোকান বন্ধ কৰাই ষ্টাৰ্ট কৰি দিয়ে তাৰ পিছত আৰু নুখোলে।
উ',
সেনেকে কৰে মানে অ', অ',
আমাৰ ইয়াত কিন্তু থাকে, আমাৰ ভালে হয়। মানে তোমাৰ ফাৰ্ষ্ট ফুডৰ দোকানবোৰ আমাৰ ইয়াত আছে নহয়। অ, মানে বেছি যোনবিলাক মানে এ, অ', ৰোড চাইডৰ নহয় আৰু মানে, যোনবিলাক মানে ৰেন্টত লৈ সেনেকে যে খোলে। সেইবোৰ মানে তোমাৰ অ', দিনৰ এঘাৰটা বজাৰ পৰা খোলে আৰু এতিয়া আৰু ৰাতি ৰাতি নটা বজালৈকে থাকে সেইকাৰণে টেনচন নাই আমাৰ ইয়াত।
হয়, বাৰু আমাৰ ইয়াতে মানে এনেকুৱা আছে দেই দোকান টাইপ মানে যোনে মানে কি পাৰ্মানেণ্ট খুলি থৈছে আৰু কিন্তু তাতে মানে তুমি কি পাবা জানা ভেজ থালি, মানে ভাত চাত পায় আৰু'। এনেকুৱা ৰোল, চাওমিন, ম'ম' এইবিলাক নাপায়।
আমাৰ ইয়াত পাই কিন্তু আৰু মানে আমাৰ নাৰেঙংগী এৰিয়াত অলপমান বিজি এৰিয়া টাইপ। হৈ যায় যে। মানে ইয়াত বজাৰ চজাৰো আছে সেইখিনি এৰিয়াতে থাকো। সেইটো কাৰণে মানে ভাল আৰু।
অ, বহুত ভাল এনে বাই চান্স চ নহলে গণেশগুৰিৰ চাইদ নহলে বেলতলৰ ছাইডো থাকিলে, বহুত ভাল তাতে মানে খোৱা বস্তু তুমি এনিটাইম এভেইলেবেল থাকে। অ',
নাৰেংগীতকেতো তাতে বেছিয়ে পায়। ইয়াতো মানে এই পাঁচ ছয়খন মান তেনেকুৱাকেহে আছে কিন্তু তাতটো আৰু বেছি পাম।
বেছি গণেশগুৰিত মানে কি ক'ব নালাগে, গণেশগুৰিৰ ওচৰত যে বিশালত যে মল বিশালৰ মলত তলৰ যে ম'ম' টো দিয়ে,
উ',
ইমান টেষ্টি
মই গণেশগুৰি মানে ইমান ভালকে ভিজিট কৰা নাই, সেইকাৰণে নাজানোঁ আৰু।
চা, হয় বাৰু এনেকোঁৱা হয় কিন্তু' অ', অ', কি কিন্তু মোৰ মান মোৰ মানে কি বেছিভাগ গণেশগুৰি যোৱাৰ, কাপোৰ লব যদি যাব লাগে গণেশগুৰিয়ে গ'লো। কিবা খাব ল যাব লাগে গনেশ গুৰি গ'লো, এনেকুৱাই হয় মানে গনেশগুৰি গ'লে বিশালৰ তলত যে ম'ম'কেইটা দিয়ে ন ব
অঁ,
মানে ইমান টেষ্টি থাকে গ'লে তাতে মম' খাই আহোঁ মানে। আৰু ঠিক বিশালৰ গেটৰ বাহিৰত ন এটা ফুচকাও, ফিফটি ৰুপিচত না পাঁচটা দিয়ে, বহুত টেষ্টি মানে কেতিয়াবা তুমি খাই চাবা। হয়-হয় বাৰু মানে বেলেগে টেষ্টি লাগে, মানে এইটো যে গণেশগুৰিৰ অ, ম'ম'টো বহুত ফেমাচ আৰু ফুচকা অ, চেম বিশালৰ বাহিৰত ফুচকা কাও দিয়ে এ ফুচকাটোও ইমানেই টেষ্টি।
আৰু মানে কেতিয়াৰ পৰা কেতিয়ালৈকে মানে খোলা থাকে দোকানখন?
এ এতিয়া এ বাৰটা এঘাৰটাৰ পৰা খোলা থাকে ৰাতিলৈকে পুৰা। ৰাতিলৈকে পুৰা খোলা থাকিব অ, অ, ৰাতিলৈকে।
মানে আমিতো এনেও গধূলিহে ফুৰিব গৈ ভাল পাওঁ, ভালে হয় চোন তেতিয়া।
অ' খাবাচোন বহুত ভাল লাগিব। এইটো যে একযিট গেট নহয় নেকি এন নহয় নহয় এনট্ৰি গেটটো যে যোনটো পৰা যে গাড়ীটো সোমাব দিয়ে ন এক নম্বৰতে এটা দাদা আছে দেই এই দাদাই সি বহুত টেষ্টি বনাই মানে তাতে খাওঁ আমি আৰু চবে।
ঠিক আছে তোমাক মানে যেত তিয়া মই যাম তাতে তেতিয়া তোমাক কল কৰিম আহি যাব
অ' অ' দিয়া এনেকুৱাই সেইটোৱে। এনেকুৱা কিন্তু ভাল লাগে ন, এ চব ফ্ৰেণ্ডজে মিলি যাও এনেকুৱা ভাল লাগে মানে মোক। ডেট আউটট ওলাই থাকা উম।
বেছি ভাল লাগে।
অ'অ' ইভিনিংত বেছি হয় বাৰু।
আৰু ফ্ৰেণ্ডৰ লগত মানে অকলে গৈ ইমান ভাল নালাগে আৰু ইন্টৰেষ্ট টো নাযায়, খাবও মন নাযায় অকলে অকলে আৰু কি খাবা?
এ তোমাৰ লগত আমিও খালো তোমাৰ ইচ্ছা গল মানে মোৰ ইচ্ছা গল তোমাহতেও খালা এনেকুৱা ভাল লাগে মানে ন। খাই ঘূৰি, হাঁহি কেতিয়াবা মানে আমি চব ফ্ৰেণ্ডে ন চাৰিআলিৰ পৰা মানে কলেজত যাওঁ ন ইমান হাঁহি থাকোঁ। ইমান কথা পাতি পাতি যাও ওচৰৰ মানুহ কেইটা ন ঘূৰি ঘুৰে আমাকে চাই নাই আমাৰ কথা শুনি থাকে। আমাৰ মুখটোয়ে চাই থাকে ইহঁতে হয়।
এতিয়া মানে কি নৰ্মেল আমি নাহাহোঁ নহয়। ইমান চিঞৰি হাহা যায়, মানে চবে ঘূৰি চায়। যে কি হৈছে ইহঁতৰ?
এদিনটো আৰু কি হৈছে জানা, আমি বাছত গৈ আছিলো কলেজে গৈ আছিলো দেই এদিন চিট পোৱা নাই, আৰু বাছততো জানা আজিকালি ন গ্ৰীণ বাছত কিমান মানুহ ভৰাই, ত' কি কৰো-
সেইটোতো জানো মানে খালী বাছ বুলি কয়, কিন্তু এইফালে মানে, ভৰি দিব জাগা নাই তোমাৰ।
হেনেকুৱা অ মোৰ এজনী ফ্ৰেণ্ডে এই গাৰো হয়। ত তাই ম পুৰা মুখামুখি কথা কব তাক যি মনত আহিব ন কৈ দিব আৰু। ডাইৰেক্ কণ্ডাক্টৰক কি কয় খালী খালী কৰি মানে ক'ত খালী হলে আমি ক'ত থিয় হ'ম এনেকে কৈ পানে নামি গৈছে।
মানে তেতিয়া খং উঠি আহে ন কৈ থাকে কয় যে চীট আছে। বুলি চিট নহ'লেও মানিছো এ অলপতো খালী হ'ব লাগে যে ভালকে থিয় হব পাৰো। থিয়ও হ'ব নোৱাৰে ভালকে।
আৰু এইটোত কি হয়নো কিছুমান মানে মানুহকেইটা বেয়া ন গাত লাগি থাকে যে ভিৰত। ফাইদা উঠাব খুজে।
এইটোও বেয়া লাগে, উম, উম, উম' এইটো ছোৱালী কাৰণে মানে এইটো বেছি আনকমফৰ্টেবল লাগে ন, গাত লাগি যায় যে পুৰা বহুত বেয়া লাগে এইটো বস্তু। তু,
তাতকে ভাল মইতো মেজিকবোৰ যে আছে, তাতে বেছি ভাল।
অ' অ' অ' আৰু আমি মানে কি হয় বাৰু আমি এনে কি কৰো জানা, চাৰিআলিৰ পৰা এনে উবেৰ যে নাথাকে উবেৰত এইটো কৰি লওঁ বুক, কৰি পিনে ডাইৰেক্ট যাওঁ, মানে কি চোৱা আমাৰ যিমান ভাড়া লাগি যায় ন ইমান চব ছোৱালীৰ মানে যদি আমি পইচা মিলাই যাও ইমান ভাড়া হৈয়ে যায়।
অ' ছেমে হয় আৰু এটলিষ্ট, মানে ভালকে যাব পাৰি অলপ ছেফলি যাব পাৰি তাত, এতিয়া বাছত আৰু কোনে কি মাইণ্ডছেটৰ হয় মানে ধৰিব নোৱাৰি ন।
হয় বাৰু তোতো ধৰিব নোৱাৰা। আৰু যদি তুমি কথা পাতা এইটোত সিহঁতৰ প্ৰবলেম হৈ যায়। এতি যে কলো ন বুঢ়ী মাইকী আমাক কি কয়, কিমান কথা পাতি আছা অলপ চুপ থাকা। আমাৰোতো দিষ্টাৰ হয় এনেকে কৈছিলে, অ ত মোৰ এজনী ফ্ৰেডটো যে নক'লো গা ৰ মুখতে,
অঁ হয়,
কৈ দিওঁ কথা।
অঁ অঁ
হয় হয় কি কৈছে, আপু আপুনিও আপুনিও তামোল খাই আছে আমাৰো গোন্ধ আহিছে। আপুনিও নামি যাওক বোলে।
এনেকে কৈ দিছে পোৰা।
উম দিছ তাৰ পইছে অলপ তামানে ভালকে ক'লে মানা যায়। দিয়াচোন হয় নে নহয় ভালকে ক'ব লাগে ইমান ৰু'দলি যদি কয়, অভিয়াচলি উম মানে নিজৰো খং উঠিব, কিয় এনেকে কৈছে আমাকতো ভাল কেও ক'ব পাৰিলে হয়, ভালকে ক'লে প্ৰব্লেম চল্ভ হৈ যায়তো।
হয় হয় আৰু টো আপোনাৰ যদি ইমান পাব্লিক গাড়ী যোৱাত দিগদাৰী হৈছে, আপুনি নিজৰ প্ৰাইভেট গাড়ী লৈ যাওক।
সেইটোয়ে পাব্লিকতো তেনেকুৱা হ'বই আৰু কি ক'বা আৰু তেনেকুৱাই আৰু মানুহবোৰ, চব আৰু ছেইম নহয় নহয়। কিছুমানে আৰু মানে আগত ক'ব আহে মানে উল্টাই মানে জইন কৰিব আ আহে আমাৰ লগত আৰু কিছুমান আছে এনেকে ৰুডলি বিহেভ কৰে।
অ অ সেইটোয়ে। কিন্তু পাব পাব্লিক গাড়ীত গৈ আছো আমি। অ দিয়া হ'ব দিয়া।
দিয়া ঠিক আছে, ভাল লাগিল কথা পাতি তোমাৰ লগত।
অহ দিয়া, মোকো ভাল লাগিল বহুত।
অঁ দিয়া ঠিক আছে।
অ দিয়া।